অ' কি কৰি আছোঁ?
এ ভাত খাই এতিয়া খোজ কাঢ়ি আছোঁ।
অঁ।
অ' কি কি কৰি আছিলি আজি দিনটো?
নাই ভাতকেইটা খাই পেলাই এতিয়া অ' ভাত খাই কৰি ললোঁ, লৈ পেলাই অথনি
হেৰি ভাটি পেলা সময়ত পিঠা কেইটামান বনালোঁ।
অ' কি পিঠা বনালি আকৌ?
বৰ পিঠা।
কচোন কেনেকে বনাইছ, ময়ো বনাম।
অ' তই বনাই পোৱা নাই মানে?
মই বনাই পাইছোঁ মানে, কিন্তু মোৰ ইমান ভাল নহয় মানে সেইকাৰণে মানে কৈছোঁ আৰু কেনেকে কেনেকে তৰিকা দি বনাও? হেৰি কি কি দিয় মানে, যেনেকে ভাল গোল গোল হয় ফুলি আহে। সেইটো সেইটোৰ মানে টিপটো অকমান কৈ দে তেতিয়া মানে হিম তে ময়ো বনাম আ।
উ, অ' সেইটো সেই জানিব লাগিব। অ' হেৰিটো জোখটো উম' পানীৰ জোখ টো জানিব লাগিব কিমান পানী কিমান গুলিবি কেনেকে তাৰপিছত পিঠাগুড়ি খিনি লবি লৈ পেলাই কি কৰিবি এ হেৰি বেকিং অকণ দিবি। দি পেলাই, অ' বেক কিং পাউদাৰ অকণমান দিবি। দি পেলাই আকৌ এ হেৰি মিঠৈইখিনি পানীত তিয়াই পেলাই থৈ দিবি অলপ সময়, গুলি পেলাই।
অ', মিঠৈইটোক মানে পানীত তিয়াই থৈ দিব লাগে আৰু। অহ, মই আৰু ডাইৰেক্ট দি দিও চোন, মই একদম সেইকাৰণে মানে মোৰ ভুল হৈ যায়।
নহয়, ডাইৰেক্ট দিলেও হ'ব। যদি মিঠৈইটো টান নহয়, তেতিয়া ধৰি ল হেৰি হ'ব, ঢিলা হলে ডাইৰেক্ট দি দিলেও একো নহয়।
অ', অ'।
গম পালি?
অ', অ', বস্তুটো মিলিব লাগিব মানে ধুনীয়া কে মানে মিলি যাব লাগিব পিঠাগুৰি লগত আৰু।
অ', ম‌ই এতিয়া মানে টান যে মিঠৈইখিনি যে, মই বাতি এটাতে আকৌ মিঠৈইখিনি কাটি কুটি ধুনীয়াকে তিয়াই থৈছ নহয় কুমলী গ'ল। তেতিয়া মই মানে সেয়া চোন বেক কিং দিলো, দি পেলাই আকৌ সেই চুজি যে চুজিৰ মানে অ', চুজি অলপ দিবি। জোখ এটা অলপ দিবি আৰু মই এতিয়া একাপ দিছোঁ ধৰি ল। অ', একাপ চুজি দিছোঁ আৰু মোৰ, সেই নহয়। অ', মানে পিঠাগুড়িখিনি সৰহ হ'ব লাগিব।
পিঠাগুৰি সৰহ অ', চুজি অলপ কম আৰু যেনেকে অ', দুকাপ পিঠাগুড়ি হ'ল, একাপ চুজি।
নহয়, এ মানে পিঠাগুড়ি ধৰি ল উম, এতিয়া দুকাপ বুলি একাপ বুলি কথা নাই মানে পিঠাগুৰিত ত অলপ হম নহয় চুজি ত‌ই, একাপ দিয়' ত‌‌ই আধা কাপ দিয়' তোৰ কথা আ। কোমল হয় তেতিয়া মানে।
অ', অ'
গম পালি?
চুজিটো দিলে কোমল হয় আক বস্তু
অ', অ', তাৰপিছত ত‌ই আকৌ হেৰি দিব পাৰ'। কি বুলি কয় এইয়া চফ গুটি কেইটামান দিব পাৰ'। তেতিয়া পিঠাটো খাই ভাল লাগে, ধৰি ল' হ'ল।
অ'।
হয়।
খাই ভাল লাগে আৰু হজমো হয় চফ
অ', অ', সেই তেনেকৈ বনাবি আক পানীটো জোখ ঠিক মতে দিবি। ধৰি ল' বেছি পানী, পনীয়া হ'লেও মানে পিঠাটো নুফুলে।
অ'।
গম পালি?
পাইছোঁ। পনীয়া হ'লে নুফুলে আক'
অ', বেছি পনীয়া হ'লে নুফুলে। অলপ ডাঠ মানে টাইপৰ হেৰিটো আৰ তেনেকে ল'বি লৈ পেলাই সেয়া ধুনীয়াকে বনাবি আ। ধুনীয়া ফুলে, মোৰ ধুনীয়াকে ফুলিছে।
অলপ সময় থৈ দিব লাগিব নেকি? আধা ঘন্টা-এঘণ্টা।
অ', সেইটো তোৰ কথা কিছুমানেতো এতিয়া ৰাত ৰাতি গুলি থৈ দিয়ে, ৰাতিপুৱা বনায়। ফ্ৰীজত থৈ দিয়ে হয় মই আক লগে-লগে বনাইছো ধৰি ল' ফুলিছে। মই আক' আৰু এদিন বনাই, অ' আৰু এদিন বনাইছিলো কেইটামান বনালো, বনাই পেলাই আ তাৰপিছত আউ এলাহ লাগিলে মানে, গৰম লাগিলে যে থৈ দিলো ফ্ৰিজত। সুমুয়াই পিছদিনাখন বনাইছো।
সেইটোৱে মানে থৈ দিলে মানে অলপ ভালকে ফুলে বুলি কয় আ ভালকে বনোৱা মানুহবিলাকে। উম উ।
মইতো আজি লগতে বনাইছোঁ হয়।
অ'
থৈ দিয়া নাই। কেতিয়াবা আক' থৈ থৈ দিওঁ।
বস্তুবিলাক মানে জোখটো ভাল হ'লে মানে জোখ মাখ ধুনীয়া হয়। তেতিয়া মানে লগে লগে বনালেও বস্তুটো মানে ফুলি আহে মানে আ। গম পাই অলপ মানে অ'। সেইটোৱে মানে জোখটো মানে ভালকে দিলেই হ'ল আ আৰু ভালকে অকণ ঘুটি থাকিব লাগে জান' তেতিয়া
অ' অলপ সময় ঘুটিবি অ'। তই মিঠৈটো যে কৰচ তেনেকে দিলেও কথা নাই। ধৰি ল অলপ সময় থৈ দিলে তেতিয়া মিঠৈটো গুলি গলি যাব গৈ।
অ' অলপ সময় থৈ দিলে পিঘলি যাব মিঠৈটো মানে অ'।
অ' তেনেকে থৈ দিলেওঁ একো নহয়। মই এতিয়া লগতে বনাইছো যে সেইটো কাৰণে মানে গুলি লৈ পেলাই বনাইছোং।
অ' আকৌ এবাৰ তই কোৱা মতে বনাই চাম মই ৰ'। সেইটো মতে বনাই চাম। তাৰপৰা ধুনীয়াকে অ' বনালে মানে মানে সেয়াই আৰু সেইটো বস্তুটো ভাল লাগে ঘৰত বনোৱা বস্তু বিলাক খাই মানে ভাল লাগে আৰু
অ
ঘৰতে বনাই বনাই মানে আলহী আহিলেও দিবলো ভাল ঘৰত বনোৱা বস্তু বস্তু টো দি ভাল লাগে কিনাত আজি-কালি বিস্কুট বিলাক কিমাননো খাম আৰু খাই খাই খাই দিবও ভাল নালাগে আলহীক
অ
অ
সে সেইটো কাৰণে ঘৰতে এনেই আছিলো আৰু বনালো আৰু আকৌ পিঠাগুৰিত ধৰি লও এতিয়া আছে থৈ দিছো আকৌ কাইলৈ কিবা এটা বনাম
অ পিঠাগুৰিটো শুকুৱাই থৈ দিয় নে কি হেৰি এনেকে ফ্ৰিজত থৈ দিলেই হ'ল
হে অ মোৰ এতিয়া কেইটামানহে আছে যে এনেই সৰহকে হ'লে মই ৰ'দত অকণ শুকুৱাই পেলাই
অ অ
থৈ দিওঁ এতিয়া কেইটামান আছে ফ্ৰিজত আ ধৰি আকৌ বনাম এয়া ফ্ৰিজত থলে একো নহয়
অ
মোৱা অ নুগুন্ধাই বাৰু
ফ্ৰিজত থলে বস্তু নুগুন্ধাই বাৰু এনেকে থৈ দিলেই হৈ গ'ল আৰু
অ ৰ'দত দি থ'বও পাৱ ধুনীয়া এতিয়া ধুনীয়া ৰ'দ দি থাকে ৰ'দত শুকুৱাই থৈ দিলেটো এতিয়া যি পিঠা খাব মন যায় আৰু বনাই ললে হ'ল আ হয়
অ ৰ'দত দি পেলাই থৈ দিলে হ'ল আ
অ কিন্তু ভাজিলেতো তই এতিয়া হেৰি পিঠা বনাব নোৱাৰি পানী পিঠা হেয়া বনাব নোৱাৰি
অ অ বৰপিঠাটো নোৱাৰি ন হেৰি ভাজিলে
অ নোৱাৰিবি বৰপিঠাও নহয় অ এতিয়া তেতিয়াতো বৰপিঠাও বনাবগৈ। অ, ভাজিলে ঘিলা পিঠাহে হ'ব মি
অ, মিঠৈ লাৰুটো বনাব পৰা যাব অ বৰপিঠাতো সে তাকেতো বৰপিঠাটো ভাল লাগে। মোৰ হাতত মানে ভালকে নবনে মানে।
অ সে তোৰ জোখটো মানে তোৰ হোৱা নাই।
অ, জোখটো মানে হোৱা নাই বস্তু বিলাকৰ
অ সেই জোখবিলাক অকণমান ভালকে চাই ল হা!
হে
কি কলা
সেইটোৱে সে ভালকে বোলো জোখ-মাখ কৰি দিব লাগিব এইবাও
অ জোখ দি হেৰি কৰি বনা বি আ মই হেৰি কৰিবি মই দেখাই দিম ৰ এবাৰ গ'লে ৰ
অ, আহিবি এবাৰ এদিন থাকাকে আহিব তাপা আমাৰ ঘৰতে মানে বনাই কৰি ধুনীয়াকে, দুইজনীয়ে মিলিজুলি বনাম আৰু। তেতিয়া মইয়ো শিকি লম।
অ
অ, এবাৰ দেখাই দিলে মানে ভাল আ মানে।
অ, গ'লে বনাই লি চাই আহিমদে এবাৰ। তোক দেখাই দিম তই নিজে বনাবি আৰু।
খি থকাতকৈ মানে, অ, তাৰ পৰা মানে বনাই থাক কিমানৰ, উম। মই তাকে ভাবোঁ চবৰে বোলো ইমান ধুনীয়া ধুনীয়া হয় বৰপিঠা বনালে, মোৰ বোলো কিয় বোলো এনেকে ফুলি নাহে বোলো এ পাতলা পাতলা হৈ থাকে। পানীটোহে বেছি দিওঁ নে বোলো নে, পানীটো বেছি দিলো অ', অ', পানীটো বেছি দিলেও তেনেকে পাতলা হৈ যায়, আকৌ তাতে হেৰি দিলওঁ
কি নিদিয়, চুজি নিদিয়?
বেকিং ছ'ডা
অঁ, চুজিও নিদিয়া চাগে তই? অ, বেকিং দিব পাৰ। খোৱা ছ'ডা খাৰ এটাও পায় নহয়, সেইটোও দিব পাৰ। সেইটো দিলে
খোৱা ছ'ডা খাৰ এটাও পায়। খোৱা ছ'ডা খাৰটো দিওঁ মই, সেইটো নিদিয়াকে নাথাকো অকণমান হ'লেওঁ দিওঁ মানে। সেই বস্তুটো দিলে মানে কি জানানে, অলপ মানে যিকোনো তেলত মানে হেৰি কৰা বস্তুটো বনোৱা বস্তু স্তু বিলাক মানে
অ'।
সেই হেৰিটো অ' সেইটো
অ' সে‌ইয়া খোৱা ছ'ডা খাৰ মই দিওঁ।
হা'?
খোৱা ছ'ডা সাৰটোৱে ভাল লাগে দিলে অলপ। মই তেতিয়া সেইটো নাছিল যে বেকিঙকে দিছোঁ, অ। অ', কিনা এটা পায় যে।
মিঠা চ
অ' বগাটো যে অ'।
বগাটো, আমাক
হা'?
আকৌ ঘৰ কগছ কলগছ যে কাটি বনাই কল? সাৰ বুলি কয় যে, অ' সেইটো সেইটোও দিব পাৰি কি যানি কলা সাৰ অ'।
অঁ, অঁ সেইটো এতিয়া মই দি পোৱা নাই বাৰু। সেইটো দি মই বনোৱা নাই।
সেইটো দি পোৱা নাই।
অ' সেইটো আৰু তৰকাৰী তৰকাৰী খাই। নোৱাৰ ধৰি ল, হয়, পিঠা চিঠাত দিয়া নাই নিদিবি। সেইটো দি পোৱা নাই নহয় হয়, বাৰু এনেই কেতি কেতিয়াবা এদিন দি চাই পেলাই তাত হেৰি কৰি চাবওঁ পাৰ এই হয়নে নহয় হয়। চাবওঁ লাগে আৰু কেতিয়াবা।
িল বেছ অ স
অ'। তাৰপিছত আৰু, হা'?
মিঠা ছ'ডাটো অকণমান দিম, তাৰপা বেকিং পাউদাৰ কিমান এচামুচ দিলেই হৈ যাব নেকি ন?
অঁ এচামুচমান দিবিতো জোখৰ মতে দিবি পিঠাগুড়ি কিমান লৈচ হয়। পিঠাগুডৰি মতেহে হ'ব আকৌ এতিয়া, তোক ম ত পিঠাগুড়ি ধৰি ল তই আধা কেজি লৈছ তেতিয়া তই এচামুচ দিবি।
অ', অ', আধা চামুচ, তপা হেৰি বেক কিং পা-আধা চামুচ তাৰপৰা হেৰি মিঠা চৌডা তাতকৈ অকণ কম দিব লাগিব?
অ', সেই তেনেকে, নহয় যিকোনো এটা দিবি দুইটা নিদিবি। বুজিলি? অ', হ'ব দে ন? অ', মই তোক পিছত ফোন কৰি কাইলৈ ফোন কৰি কম দে ন?
অ', কালিলৈ ভালকৈ এবাৰ বুজাই দিবি আৰু, হ'ব দে, ৰাখিছোঁ ন এতিয়া। অ', হ'ব দে।
দে মই এই তাই শুৱে, হ'ব দে।